হয় হয় কোৱা।
দিয়া এ তুমি এনে গান শুনি ভাল পোৱা নে?
কি ক'লা?
অহ তোমি গান শুনি ভাল পোৱাানে?
অ হয় আমাৰ গান শুনি বহুত ভাল পাওঁ।
আচ্ছা আহ এনে কেনেধৰণৰ গান শুনি ভাল পোৱা তুমি?
মই এনে মানে কেতিয়া মানে মোৰ মুডৰ ওপৰত আছে আৰু তেতিয়া মোৰ যি কছে গান শুনো। আৰু তুমি কোৱা তোমাক গান শুনি ভাল হয়।
হা হা মোৰৃ ময়ো গান শুনি ভাল পাওঁ, মই গানতটো মানে ৰাতিপুৱা উঠাৰ পৰা ষ্টাৰ্ট হয়য়ে মানে। অ গানটো মানে ৰাতি তাৰপাছত উঠাৰ পৰা ষ্টাৰ্ট হৈ যায় একদম ৰাতিলৈকে, শুনি থাকো শোৱাৰ আগলৈকে।
আচ্ছা কি কি গান শুনা?
অ মইতো চব শুনো তোমাৰ উ মটিভেশচনেলৰ পৰা তাৰপিছত কিছুমান অকণমান চছেট তো ইমান নুশুনো বাৰু বাট অলপ ইপিনে সিপিনে এইবিলাক গানো শুনো। তাৰ পিছত তোমাৰ পঞ্জাবী সংগ শুনো। সেইবিলাক শুনো
হয়। হয়। আচ্ছা। অ ময়ো মানে মানে কেতিয়াবা কেতিয়াবা চেদ' শুনো মানে যেতিয়া মানে মত কৰে যেতি মত মানে অলপ বেয়া থাকে তেতিয়া চেদ শুনো আৰু কেতিয়াবা কেতিয়াা মানে ভাল জানে শুনো আৰু অলপ যে এনাৰ্জেটিক গান বোৰ মানে ডান্সো কৰিব পাৰি এনেকুৱা
উম হম অ এনে কেনেকুৱা, কি কি গান কোৱা ডান্স কৰাৰ পৰা তুমি ভাল লগা, ভাল লগা গান বোৰ
ডান্স কৰাবোৰ মানে যে মানে কি? আৰু গানতো ইমান মানে ক'ব নোৱাৰো এতিয়া
হম হুম হম।
আছে আৰু এনেকুৱা মানে গান বোৰ হয় আৰু তুমি কোৱা তুমি কি কি গান বুলি শুনা।
অ মই মানে সেয়াই কিছুমান ইংলিছ গান শুনো নাচিবৰ কাৰণে মানে ধ তোমাৰ অলপ ফুৰ্তি লাগি থাকে ইংলিছ গান কিছুমান শুনি দিও বা কিছুমান পাঞ্জাবী শুনি দিও ব কিছুমান বলিউডৰ তোমাৰ শুনি দিও কিছুমান সেইবিলাক শুনো আৰু ভাল লাগে মনতটো ভাল লাগি যায়। উ তাৰপিছত আৰু তুমি এনে পুৰা গান শুনা নে অল্ চং নাইনটিজ বুলি কয়নেে যিটো
হয় হয় হয় শুনো অ ভাল লাগে হয় নটিজৰ গানো। অ গান বোৰো কেতিয়াবা কেতিয়াবা শুনো ভাল লাগে।
অ আচ্ছা এনে কবা নাম কব পাৰিবা নে যিটো তোমাৰ ভাল লাগে। প্ৰিত বুলি ক'ব পাৰা বা ছিংগাৰ এনেকুৱা
মই এনেকুৱা এনেই ভাল লাগে লতা মংগেশ্বৰৰ চং ভাল লাগে। আৰু কুমাৰ চানো সেইটো চং বোৰ ভাল লাগে।
ঠিক ঠিক কৈছা ঠিক কৈছা নাইনটি চৰ হয় ঠিক কৈছা। আৰু এতিয়াৰ কোনোবা এনেকুৱা ছিংগাৰ
এতিয়াতো মোক দৰ্শন লবলৈ ভাল লাগে
আচ্ছা দৰ্শনৰ ৰাৱলৰ গান ভাল লাগে হয়। আৰে কি আচ্ছা দশ। ফেভৰেট গান এটা ক'ব পাৰিবি ন তুমি শুনা।
অ মেহেৰামা ভাল লাগে।
ম আচ্ছা ঠিক আছে।
মেহেৰামা আৰু আৰু মাহীয়ে জিনা সোনা চ আছে মানে বহুত ভাল লাগে আৰু এটা আছে ইচ্কাদাৰ বুলি সেই চঙৰ ভাল লাগে। আৰু তুমি কোৱা তোমাৰ মানে তেওঁৰ ফেভৰেট চিংগাৰ কোন হয়?
আহ এতিয়া ফেভট চিংগাৰটো মোৰ অসমীয়াৰ কৈতো অসমীয়াটো মোৰ জুবিন গাৰ্গে বাৰুয়াই হওক পুৰণাৰ হওক এয়াই হওক
হয় হয় মোৰো জুবিন গাৰ্গ বহুত ভাল লাগে।
হা অসমীয়াো জুবিন গাৰ্গে হয় বাৰু তাৰ পিছত তোমাৰ ক'বলৈ গ'লে ইণ্ডিয়াৰ তোমাৰ উম কুমাৰ চানক ভাল লাগে উদিত নাৰায়ণক
আচ্ছা, হয় হয়।
দেন সেইজনক ভাল লাগে। একে বাৰু সেইকেইজন মানে ক'ব নোৱাৰি। মানে, গান মানে, ইমান আছে, সিমান শুনো যে মানে। এজনক মানে, ক'লে বেয়া হ'ব কথাটো। অ'ম। এজনক ক'লে মানে মানে বেয়া হ'ব। কেনে মানে ল চাৰিপ বা জুনে জুনে নাম আহিব
এনে আৰু ছেবেৰেট ছি ফে ফেভৰেট ছিংগাৰ এনে কোন? তোমাক ভাল লাগে?
যদি ডাইৰেক্ট কওঁ আৰু মই যদি মানে থাকে ন কেতিয়াবা স্পটি ফাইত আহি যায় ন লাষ্টত কেতিয়াবা ঠাণ্ডা দিনত অ, এতিয়া আমাৰ ত জুবিন গাৰ্গ। কে আহে ফাৰ্ষ্টতত জুবিন গাৰ্গে আৰু কব পাৰে ৱাল্ড তেনেকুৱা তোমাৰ কি ত মে ৱান নেন অনলি আৰু।
পোৱী ম অসমীয়া এইটো আছামিছৰাটো জুবিন গাৰ্গে বহুত ভাল লাগে মোৰ আৰু হিন্দীৰ ত দাৰচাৰ লগলো শুনো কেতিয়াবা অৰ্জিত
আচ্ছা মই তোবাৰ দৰ্শন ৰাব লাৰো ন
হয় হয় হয়।
উ উ আৰু তুমি এনে নেপালী গান শুনানে?
হয় নেপালী গানো শুনো।
আচ্ছা আ এনে তোমাৰ জু মে এনে এদো কুৱেচন সুধিছো অকমান মানে অলপ বেলেগ কি সুধিছে তোমাক যদি এতিয়া এটা যে তোমাক মানে গান এটা তোমাক অ ম ক মানে ক'ব দিওঁ যে গান এটা তোমাৰ এতিয়া কি কাৰ মুডটো মানে মে ডেচক্ৰাইব কৰিব মানে তোমাৰ মুডোক মানে তে গান ত চ কমেণ্ট মই গাাব দিব
এতিয়া গানটো মই মোডটো মানে এটা যোনটো মানে ভাল লাগে এনাৰ্জেটিক চঙে ভাল লাগিব এতিয়া
আচ্ছা মানে তোমাৰ এতিয়া মানে তোমাৰ এনাৰজেটিক মানে তোমাৰ চং আৰু প্লে কৰা আৰু যদি গান মানে
হয় হয় হয় মানে যেতিয়া মানে মুডটো অলপ অ হয় হয় হয়।
আত্ছা কোৱা?
তুমি কোৱা তোমাক কি? মানে হেনেকুৱা লাগে মানে ভাল লাগে।। এয়া
আ মোৰ মানে এনেকুৱা তাৰ মানে।। পা লগাই
আচ্ছা।
অলপ একচাইত কৰি দিয়া।
হয় হয় নহয় কেতিয়াবা এনেকুৱাও হয় যায় যে গান শুনি কিনে মানে হয় হয় হয় মানে।। কেতিয়াবা এনেকাও হয় যে যে গান শুনি কিনে।। আমাৰ মানে মুড টো চেঞ্জ হৈ যায়। মানে কেতিয়া চেড থাকিলেও মানে কিবা এনাৰ্জি টো চাউন্দ শুনিলেও মানে মুড টো চেঞ্জ হৈ যায়। এনেকুৱা হয় কেতিয়াবা।
দল চল ভাগ মিলখা ভাগৰ।।
অ হয় হয় ভাল লাগে। অ তোমাৰ মাতটো আহা নাই।